হয় শুনিছানে?
অঁ কি কৰি আছা?
আছো এনেই আজি যে মই যে ক'লোঁ এই থিয়েটাৰৰ মালিকক লগ কৰা হা
অ আটচ্ছা আটচ্ছা
থিয়েটাৰৰ মালিকজনৰ লগত মোৰ মানে ফোনত বহুত দিন আগৰ পৰাই চিনাই কিন্তু মই মানুহ জনক মই লগ কৰা নাছিলোঁ হা
আটচ্ছা
পিছত পিছত আজি লগ কৰিলোঁ মই ভাবিছিলোঁ মোতকৈ বয়সত ডাঙৰ হ'ব। পিছত পিছত চালো যে মোতকে দুবছৰ মান সৰুহে ল'ৰাটো পিছত বহুত কথা আলোচনা কৰ
হেৰি মানে নেদেখিলে হা অকল কথাত ধৰিব নোৱাৰি
হয় সেইটোয়ে ধৰিব নোৱাৰি ধৰিব নোৱাৰি মানে মানুহজনৰ বহুত অভি জ্ঞতা আছে কথাত গম পালোঁ ল'ৰাটোৰ মানে ৰবি শৰ্মাৰ লগত সি এবছৰ কাম কৰা বুলি ক'লে হা। এই যে অস অসমীয়া এক্টৰ যে। চিনেমাৰ সিৰৌ, আৰু আৰু তোমাৰ এই যে থিয়েটাৰৰ যে ৰাইটাৰ যে আছে এই নাট টক যে লিখে অভিজিত ভট্টাচাৰ্য হা, তেখেতৰ-তেখেতৰ লগতে এবছৰমান কাম কৰিছিল পাই তেনেকোৱা ভাল অভিজ্ঞতা আছে।
আটচ্ছা আটচ্ছা অ অ
এক্টিংও জানে আৰু মানে তেওঁ নিজে লিখিবও পাৰে নাটক চাতক। হা মানে তে তেনেকুৱা মানে মই তেখেতৰ ঘৰ নলবাৰীত নলবাৰী
আটচ্ছা।
মানে নিজা ঘৰ পাছত কি ঘৰতে আহি কৰিছে এটা স্কুল খুলিছে তাতে এক্টিং শিকাই। হ মানে অভিনয় শিক্ষাই অভিনয় স্কুল এ এখন খুলিছে ল'ৰা-ছোৱালী বহুত আছে আৰু আৰু ঘৰত থিয়েটাৰ আছেই তেখেতৰ ঘৰতে, ঘৰতে মানে ৰিহাৰ্ছেলবিলাক কৰি থৈ দিয়ে কৰি থাকে হে কোৱামতে ইয়াতে লেট্ৰিন বাথৰুম মানে ঘৰতে এক্সট্ৰাকে কৰিছে মানে ল'ৰা -ছোৱালী বিলাক আহে। লেট্ৰিন বাথৰুম কৰিব মানে হে সিহঁতৰ ঘৰত সোমাই যায়।
হয়, হয় মানে বেচ হিচাপে শিকাই নে এজন এজনকে শিকাই।
স্কুল আছে ন স্কুল বেচ নে কি হিচাবে শিকাই।
বেট হিচাপতে শিকাই তেনেহলে।
অ', অ', আৰু ঘৰত ৰিহাৰ্চেল কৰে থিয়েটাৰত। অ', ঘৰতে ঘৰতে ল লেটিন, বাথৰুম বনোৱা বুলি ক'লে কাৰণ নহ'লে আৰু তে লেট্ৰিন, বাথৰুম লাগিলে মানে ঘৰত সোমাই যায় হা, সেকৰ্নে কলে কি ছোৱালীৰ কাৰণে দুটা লেট্ৰিন, বাথৰুম আছে ল'ৰাৰ কাৰণে এ এটা লেটিন, বাথৰুম তেনেকে কৰাবলৈ কলে, উম ঘৰত মানে উম, ডাঙৰ বাবা। ঘৰত সদায় মানে ৰিহাৰ্চেল চলি থাকে, মই ক'লো এদিন যাব-যাব লাগিব পাপ কৈছে যাব।
হ, হ, হ, হ, ভাল লাগে এইবিলাক পৰিৱেশ হয়।
সেইটো, সেইটো পৰিৱেশ যায় বুজি সিহে জানে।
হয়, হয় পৰিৱেশটো ভাল লাগে হয়।
উম। তেওঁ মই ক'লোঁ মানে মইতো লিখা মেলা কৰোঁ হা।
হম, হুম হা, হা।
মানে মোৰ নাটক এখন ৰাখিব নেকি মই ক'লোঁ যে
অ'।
ঠিক আছে নাটক, ৰাখিব পাৰি কিন্তু মানে থিয়েটাৰত চলা নাটক হ'লে আৰু ৰাখিব আৰু ধুনীয়া যে কলে আৰু অকমান চা দিব যদি কিবা যদি ভুল বান্ধি থাকে তেনেকে ক'লে অ'। মানে বস্তুটো অকণমান ববিবেচনাটো হা। মানে, মানে। ব্যৱসায় হিচাবে নাটকখন মিলিব লাগিব আৰু তেনেকুৱা ক'লে। আৰু বহুত সময় কথা পাতিলোঁ বহুত সময় কথা পাতিলোঁ। অটোমেটিক দুই ঘণ্টামান কথা পাতিলোঁ ল'ৰাটোৰ লগত।
হয়, হয়।
অক'লে প্ৰথম অৱস্থাত মানে তেওঁক যেতিয়া মানে এই বস্তুতটো আৰম্ভ কৰিলে তেতিয়া তেওঁৰ লগত পইচা পাতিও নাছিল হা মানে বহুত কষ্টৰে আৰু আৰম্ভ কৰিলে ক'লে আৰু কথাখিনি পাছত। পাছত ৰবি শৰ্মাৰ কথা ক'লে ৰবি শৰ্মাৰ লগত এবছৰ কাম কৰা বুলি ক'লে নে তেওঁ হা ক'লে ৰবি শৰ্মা মানুহজন খুব ভাল বোলে হা। মানে বহুত মানুহ মানুহক বোলে বহুত সহায় কৰে আৰু মানে আৰু বহুত দেখুৱাই দিয়ে আৰু তেনেকৈ ক'লে।
হয়।
ৰবি শৰ্মাই সে কৰে নহয় থিয়েটাৰত কাম কৰেতো মানে মানে কি চিনেমাতকে থিয়েটাৰত বেছি প টকা পইচা পায় ৰবি শৰ্মাই হয় বেছি উপাৰ্জন কৰে।
অ' এই যে শিকে যি সকলে এই সৰুে ল'ৰা -ছোৱালীয়ে ডাঙৰো আছে।
এ সৰু সৰুৰ মানে, মানে কি ছবছৰৰ পৰা মানে পোন্ধৰ বিছ বছৰলৈকে থাকে নেকি? তেনেকে ক'লে, মানে সৰু মানে সৰু ল'ৰা-ছোৱালী অলপ অকণমান বেছি, ডাঙৰতকৈ পোন্ধৰ বিছ বছৰতকৈ হা।
হয় হয়, সিহঁতে বেছি আগ্ৰহী যে হয়।
সেইটো হ'ব পাৰে, সিহঁতে বেছি আগ্ৰহী।
হয় হয়।
মানে কি হয়, সৰু থাকোঁতে মানে সকলোৱে শিকিব আহে। লাহে লাহে লাহে মানে নিচাটো কমি যায়তো। নিচাটো কমি গ'লে ডাঙৰ, ডাঙৰ হোৱাত মানে ল'ৰা ছোৱালী খুব খং থাকে, প্ৰথম অৱস্থাত বেছি হৈ থাকে তেনেকুৱা হয়।
কলা-সংস্কৃতিৰ মানুহ থাকিব লাগে। মন চন ভাল হয়, পৰিৱেশটো ভাল হয়।
উম্, কলাসূচীত মানুহ থাকিব লাগে। কলা-সংস্কৃতিৰ এটা এটা সমস্যা আছে, এটা সমস্যা আছে কি? টকা-পইচা অকণমান কমকৈ উপাৰ্জন হয় যে, সেইকাৰণে মানুহখিনিও কমকৈ আহে। আচলতে, কলা-সংস্কৃতিৰ সেইটো সেইটো এটা প্ৰব্লেম আজিৰ দিনত।
হয়, হা হা!
মানুহে টকা-পইচা য'ত থাকে, সেইফালেহে বেছিকৈ যায়।
হয়, ঠিকেই কৈছে! আপুনিও, তেখেতৰ তাত গৈ আপোনাৰ বহুত ভাল লাগিল চাগে। আপুনি চেষ্টা কৰক, নাটক এখন তাৰমানে দিবলৈকে ভাল এখন।
সকলো আলোচনা ধৰি লওঁক, কেনেকুৱা নাটক লাগে। কেনেকুৱা কি তেওঁ এটা আইডিয়া দিলে বাৰু মানুহজনে।
হয় হয়, তাৰ মানে কি জানেনে, ইয়াতে আপোনাৰ। পইচা পাতি কম, কিন্তু মানুহৰ সন্মান টো আছে, এই কলাষত মানে পইচা-পাতি অলপ কম ঠিকে কৈছে। কিন্তু সন্মানটো বেছি আছে।
সন্মানটো বেছি সেইটো আছে আৰু মানে এটা মানুহৰ এটা ইচ্ছা থাকে না, সেই ইচ্ছাটো মানে সপোনটো পূৰণ হ'লে মানে, এটা সাফল্য এটা। সেই সাফল্যটো মানে মনৰ হা, ইমান মানে মনত আনন্দ এটা ফুৰ্তি পোৱা যায়। সেইটো সেইটো যাই মানে উপলব্ধি কৰে, সেই সেইজনে উপলব্ধি কৰিব পাৰে। যায়। যায় মানে সেই হয় চাস্কেছ হয়, সেইটোৱে।
ঠিকে কৈছে, যাৰ আগ্ৰহ মানে তেওঁৰ সেইটোয়ে সপোন ন! তেওঁহে বুজি পায় সেই আনন্দটো, হয়।
এই যে ৰবি শৰ্মাৰ কথা ক'লে মানুহটোৱে হা, ৰবি শৰ্মা এ ক'লে, কি বছৰত বোলে এখন থিয়েটাৰৰ পৰা পৰা বোলে ত্ৰিছ লাখ টকা উপাৰ্জন কৰে, মানে দিল দেখে সিহঁতৰ। মানে ছাপ'জ এখন থিয়েটাৰৰ লগত ডিল কৰিলে, যে আপোনালোকৰ লগত মানে আপোনালোকৰ থিয়েটাৰখনত মই থাকিম, এবছৰ মানে অভিনয় কৰিম হা। মানে তাৰ বাববত বোলে, বৰ্তমান ৰবি শৰ্মাই ত্ৰিশ ত্ৰিশ লাখ টকা পায়। এবছৰত, এবছৰত যদি ত্ৰিশ লাখ ত্ৰিছ লাখ টকা পায়, তেনেহ'লে আপোনাৰ চাওঁক মাহত কিমানকে পৰিল। তেতিয়া হ'লে, একলাখ কে পৰিলে ক'ত দুই লাখ, চৌবিছ লাখ হ'লেহে দুই লাখ হয় চৌ্বিছ চৌব্বিছ লাখতকৈও মানে বেছি। তিছ লাখ হা তেতিয়া হ'লে। মাহত দুই লাখ টকাতকৈ বেছি মানে পায়। পায় মানে ৰবি শৰ্মা এখন থিয়েটাৰৰ পৰা আৰু ইফালে। তেওঁত চিনেমাও কৰে মাজে মাজে হা তাৰপিছত। তাৰ পিছত মাজে মাজে এডভাৰ্টাইজো কৰে বিভিন্ন বস্তু সামগ্ৰীৰ হা। তেনেকৈ পায় এ টকা পইচা আছে কিন্তু মানুহজন মানে। ছাকচেছ হ'ব লাগিব মানে সময় লাগে আচলতে সময় হ'লে এটা সময়ত মানে। বহুত টকা আহিছে।
হয় ঠিকে কৈছে কিন্তু সেনেকে নেৰানেপেৰা। লাগিও থাকিব লাগিব হয় নে নহয়। কিছুমান আকৌ আছে বেছি চাকচেচ নাপালে এৰি দিয়ে হয়ে নহয়।
অ এইটোয়ে। এৰি দিব পৰা নাযাব।
হয় আচলতে কি মনৰ। পৰা ভাল পালে সেইটো মানে তেওঁলোকে লাগি থাকিব পাৰে যিসকলে মনৰ পৰা ভাল পায় হয় নে। তেনেকা আৰু কিন্তু চাকচেচ পাবলৈ হলে কিন্তু সময় লাগিব এক একদিনত। টে মানুহৰ ছাকচেচ নাহে।
একদিনতো অসম্ভৱ কথা। আমাৰ আমাৰ আমাৰ মানুহখিনিৰ ধৈৰ্য্যটো কম অসমীয়া বেছিকেলি অসমীয়া মানুহখিনি। ধৈৰ্যটো কম মান এদিনতে ছাকচেছ লাগে। সেইকাৰণে আমাৰ মানুহখিনি মানে আগবাঢ়িব নোৱাৰে। যিকোনো ক্ষেত্ৰতে ব্যৱসায়ৰ ক্ষেত্ৰত হওঁক হা। কলা হওঁক বিজ্ঞান হওঁক হা মানে। এদিনতে চাকচেছ লাগে আৰু শকতকৈ। কথাটো হ'ল মানুহখিনি চাকৰিমুখী চাকৰি পিছে পিছে বেছিকে দৌৰে সেইটোৱে।
ঠিকে কৈছে। মই ভাবোঁ যে আমাৰ এই নাটকটো আমাৰ এটা অসমীয়া সংস্কৃতিৰে সম্পদ দিয়কচোন। নাটক তাৰ পিছত আমাৰ যেনেকে ধৰক কলা সংস্কৃতি যেনেকে ভাৰত নৃত্যৰ। তম এই এইটো এটা ডান্স হয় মানে নাচ এটা তাৰপিছত। আমাৰ এই ভাওনা সবাহ এইবিলাক আমাৰ মানে এতিয়াও। থাকিলে অলপমান বিলুপ্তিৰ পথত গৈছে কিন্তু চলি থাকিলে বহুত ভাল হয়। ধৰক সিহঁতৰ এটা ব্যৱসায়ও হ'ল তাৰোপৰি আমাৰ সংস্কৃতিতটোও বহুতখিনি সং সংক্ষ। হৈ থাকিল হয় নে নহয় কিন্তু আমাৰ নতুন বিলাকে বহুত। এইবিলাক এইবিলাকৰ মানে হেৰিতটো নাজানে হয়নে।
আগ্ৰহটো কম মানুহৰ।
আগ্ৰহটো কম আৰু কিছুমান বিলুপ্তিৰ পঠতো গৈছে এ সেনেকুৱা হৈছে ভাওনা সবাহ। কিছুমান বিলুপ্তিও হ'বলৈ ধৰিছে আৰু।
মানে হেনেকুৱা। ক'ব নাই মানে কি এটা যে শিকিব এইটোৱে চাব আমাৰ গাঁৱ আমাৰ এইটো। হেৰিয়াত হা মানে কোনো মানে এই নৃ। অভিনয় শিক্ষা মানে হে নাই মানে সি যেনেকে স্কুল এটা চেণ্টাৰ কৰি দিছে না। তেনেকুৱা স্কুল চেণ্টাৰ একো নাই আমাৰ ল'ৰা- ছোৱালীখিনি যদি। ভাবে মই নাচিম অভিনয় কৰিম তেনেহ'লে ক'তছো সেইটো বস্তু শিকিব। হা এটা শিক্ষা শিক্ষা। সিকাৰ কাৰণে এটা বস্তু এটা লাগেতো চেণ্টাৰ এটা বা কিবা এটা স্কুল এখন লাগে না। মানে, মানে আনকি টাউন এৰিয়াতো সেইটোৰ অভাৱ, টাউন এৰিয়াত ত থাকিলেও মানে বহুত দূ দূৰত দূৰত থাকে গে জ ঘৰৰ পৰা তেনেকুৱা হয়। অ অ আৰু আ আজিকালি মানুহে আজকালি আজিকালিৰ মানুহে স্কুলৰ শিক্ষাটোকে বেছিকৈ গুৰুত্ব দিয়ে এইবিলাকতকে আকৌ।
হয় হয়, ঠিক আছে কথা পাতি আপোনাৰ লগত ভাল ৰাখিল। আকৌ লগ পাম আজিলে ৰাখিছোঁ।
হা, হ'ব হ'ব হ'ব ঠিক আছে। আপুনি আপুনি আ মোৰ লগত যোগাযোগ কৰি থাকিব হা? আৰু এদিন আপোনাক মই যাম বাৰু লগো কৰিম। ত লগ কৰিব ইচ্ছা আছে, গুৱাহাটীত - গুৱাহাটীত থাকেতো মই গুৱাহাটীলৈ যাব লগা আছে, গ'লে মই ফোন কৰিম। আপুনি যদি সময় পায়, মোক লগ কৰিব বাৰু লগ হ'ম।